হেল্ল'
অ', শুনিছানে?
অ', কি কৰি আছা?
এ মই বহি আছো অলপ, তুমি কি কৰি আছ
অ', আচ্ছা, হয় নেকি, এ-চাহ পানী খালানে? মই এনেই বহি আছোঁ, চাহ পানী খালানে তুমি?
অ' অ' অ', চাহ পানী খালোঁ বাৰু।
অ' আচ্ছা, হয় নেকি, আৰু এনে-এনেই মানে দুপৰীয়া কি খালা আজি?
দুপৰীয়া আজি ৰুটি খালোঁ মই।
ৰুটি খা দুপৰীয়া ৰুটি খালা নেকি? অ মানে দুপৰীয়াও ৰুটি খোৱা নেকি তোমালোকে?
অ নহয় আজি মানে ভাত খাব ইচ্ছা নাছিলে ৰুটিয়ে খালোঁ।
অ, অ মইতো এই ৰুটি খা খাবই নোৱাৰো ৰুটি ইমান ভাল নাপাওঁ যে সেইকাৰণে খাবই নোৱাৰো। মই ইমান ভাল নাপাওঁ।
মানে আশে পাশে মানে গৈছিলোঁ বাহিৰত গৈছিলোঁ আজি। আশে পাশে এটাও হোটেল দেখা নাই এটা ৰুটিৰ হোটেল দেখা পালোঁ। আৰু স্কুটি অলপ বেয়া হৈছিলে গেৰেজত দিছিলোঁ। বনাব কাৰণে আৰু তাতে। বেছি দূৰ যোৱা নাই আৰু তাৰে ৰুটি খালোঁ আৰু। পঞ্চাশ টকাত চাৰিটা ৰুটি দিছে।
অ বাহিৰৰ খাইছা নহ মই এবাৰ খাইছিলো সেনেকুৱাই মানে মই কলেজৰ। কলেজত গৈছিলোঁ এবাৰ ইমান জোৰকে ভোক লাগিছিল। তেতিয়া মানে কি হ'ল মানে ইমান ভোক লাগিছিল মানে কি খাওঁ কি খাওঁ পৰঠা খালেতো গেছ হ'ব। সেই তেতিয়া মই মানে সেই ৰা তাৰমানে ফুটফাটত যে ৰুটি বেছে নো সেই তাৰে পৰা ৰুটি খাইছিলো দুটা দিছিলে। সেইটোও তোমাৰ কিমান চল্লিশ টকা লৈ লৈছে চল্লিশ না ষাঠি টকা লৈ ল'লে নেকি। সেইটো দুটা ৰুটি আছিল মানে দামটো বাঢ়িল বুলি
এ বাপৰে বাপ ইমান দাম লৈছে মোৰতো পঞ্চাশ টকাৰ চাৰিটা ৰুটি দিছে। আৰু তোমাৰ আনলিমিটেড চবজি আনলিমিটেড ঘুগুনি। এক্সট্ৰা ভাজিও দিছিলে ভাল
আৰু হ'লেও মই ৰুটিটো বহুত পাতল পাইছিলো মানে খোৱাটো মানে ইমান ভাল নাছিল আৰু এই প তল পাতল আছে ঘৰটো বনোৱাটো অলপ ভালে লাগে খোৱাটো আৰু সেইটো মানে ঠাণ্ডাও আছিল কিন্তু ইমান গৰম, গৰম নাছিল ঠাণ্ডা ৰুটি আছিল।
তোমাৰ চব গৰম আছিলে আঞ্জাও গৰম আছিলে। তাৰ পিছে ঘুগুনিও গৰম আছিলে আৰু চাটনি দিছিলে। আৰু এটা পিয়াজ কাটি দিছিলে ভালেই লাগিছে মানে। ভাজিও দিছে আ
অ ভাল লাগে কেতিয়াবা মইও আজি মানে সেই কলেজত গৈছিলোঁ তাতে মানে কি হ'ল এই আমাৰ। কলেজৰ সন্মুখতে এটা দোকান আছে ফাষ্টফুডৰ। সেই তাৰে পৰা চাওমিন খালোঁ চাওমিন বিৰাট টেষ্টি লাগে তাৰে চাওমিনটো। তাতে তোমাৰ দালিৰ চাটনি দিয়ে দালিৰ যে সেইটো যে তোমাৰ মচুৰ দালি না সেই তোৰ যে চাটনি বনাই গে সেইটো, উম, উম। হয় সেইটো লহুন চহুন দি কিনে বনাইছে বহুত ভাল লাগিছে সেইটো দিছিল আৰু তোমাৰ এই ৰ-ৰঙা চাটনি যে হয় যে এতিয়া তোমাৰ কিবা জলকীয়া দি ৰঙা জলকীয়া দি।
অ, অ শুকান জলকীয়া হয়, হয় শুকান জলকীয়া আৰু কিবা কিবি দিয়ে তাতে।
সেইটোত চাগে তোমাৰ বিলাহীও দিয়ে চাগে।
বিলাহী নিদিয়ে তোমাৰ বাটাৰ দিয়ে।
বাটাৰ দিয়ে নেকি সঁচা
অ উম মই সুধিছিলো একবাৰ। বাটাৰ দিয়ে আৰু তোমাৰ নহৰু দিয়ে।
অ, অ গম নাপাওঁ সেইটোতো মই গম নাপাওঁ কিন্তু মই সেইটো খাইছিলো ইমান বিৰাটেই মই এইটো তাতে যাওঁ ন যেতিয়াই যাওঁ সেইটো চাটনিটো খাওঁৱে মানে ইমান ভাল লাগে। আৰু তাতে এটা এটা কিবা ছেভেন ডিচেম্বৰ বুলি এটা আছে তাতে মানে সেইটোও খাওঁ ইমান ভাল লাগে সেতটো। পৰঠা দিয়ে পৰঠাত যিটো চাটনি দিয়ে আৰু তোমাৰ যে শ্লাদ যে আমি বনাওঁ নৰ্মেল শ্লাদটো আমি এনে কাটি কাটি বনাওঁ ন তাত -তে মানে শ্লাদটো তোমাৰ গ্ৰেট কৰি কিনে পাতল পাতলকে যে কৰি দিয়ে ন সেনুক -কুৱা কৰি দিম বিৰাট ভাল লাগে সেনুকুৱা খাই পাইছে নে কেতিয়াবা?
অ', মানে তেনেকুৱা খাইছোঁ আমাৰ নাৰেংগীত মানে অ', অ', তোমাৰ হেই এনে ফা ফাষ্ট ফুডৰ দোকান আছে। কচ্চৰি দিয়ে। দচ টকাৰ কচ্চৰি ল'লে তোমাৰ তাতে অলপ দহি দিয়ে, জ্বলা চাট- নি দিয়ে, মিঠা দিয়ে তাৰপিছত মিহিকে কাটিকে সেইটো দিয়ে। সেই চালাদ টাইপটো ওপৰৰ পৰা দিয়ে ভাল লাগে।
অ', অ', সেইটো বহুত ভাল লাগে কিন্তু শ্লাদটো মই বহুত ভাল পাওঁ বিৰাট আৰু এনেও ঘৰত মই কেতিয়াবা বনাওঁৱে তিহয় বনাওঁ কেতিয়াবা। নহ'লে মূলাৰ বনাওঁ তিহু, মূলা, গাজৰ চব মিক্স কৰি আৰু বিলাহী ঘি অ', বীটো মিক্স কৰোঁ কেতিয়াবা এতিয়াটো নকৰো। কেতিয়াবা আৰু যিতিয়া মানে কমি যায় ন বিতৰ দামটো কমি যায় নহ'লেতো বহুত দাম থাকে ন বীট ত' যেতিয়া দাম কমে তেতিয়াই লৈ আনি কিনে খাওঁ আৰু এই গাজৰ, বীট চিট সেইটো মিক এই ঠাণ্ডা দিনত বেছি হে হয় তোমাৰ এই বীটটো।
অ', অ', বীট -টো ময়ো খাওঁ বাৰু বীটটো খাইকে মানে শৰীৰৰ কাৰণে ভাল তোমাৰ।
অ', অ'। তাকে ভাল লাগে কিন্তু সেই বিটটো খাই আৰু তোমাৰ মানে বিটটো বেছি ভাল পাওঁ মানে সেইটো খাই অ', খালে মানে এ, জিভা যে ৰঙা হৈ যায় ন সেইকাৰণে বেছ যি ভাল পাওঁ আৰু এই সৰুৰ পৰা বহুত ভাল পাইছিলোঁ সৰুত অ', জিভাটো মইতো এই খাইক কিতিয়াবা খেলি থাকোঁ মানে আগতে এনেকুৱা খেলি আছিলোঁ মানে এতিয়াতো নেখেলোঁ। আগতে সৰু থাকোতে মানে মই বিট খাই কিনে এনে জিভাটো ৰঙা কৰি কিনা এনেই মানে লগহঁত তোক মানে সে কৰিছিলোঁ জোকাইছিলোঁ সেনেকুৱা ভাল লাগিছিল কিন্তু।
অ', আমি আমিও এনেকুৱা কৰিছিলোঁ খাইকে মানে জিভা চাইছিলোঁ।
অ', অ', উম ভাল লাগিছিল ন তেতিয়া তোমাৰ সেই যে এত বীটটো মানে বীট ৰ ন বহুতো মানে শুনা পাইছোঁ মই বিটৰ হ'ল আৰু তোমা সাগৰ সে বনাই কি কওঁ ৰংগোলীও বনাই সেটোৰ।
হয় নিকি এ, মই গম নাপাওঁ বিটৰ শাকৰ
হয় সেনেকুৱা বনাই তোমাৰ সেই বিটটো মানে অলপ হে কৰিব লাগে এ, মিক্সাৰতেই কৰি কিনা তাৰ পিছত তোমাৰ মিক্সাৰত গুৰি কৰিব লাগে তাৰ পিছত সেইটো অলপ আটাৰ লগত মুচি দিব লাগে ট মচি কিনে তুমি শু মানে অলপ যেনিবা ৰ'দত শুকাই দিলা ন শুক -কুৱাৰ পিছত সেইটো মানে তোমাৰ আটাটো অলপ হে কৰিব লাগে টানিব লাগে তাৰপিছত সেইটো হয় যা মানে ইমান ভাল এইটো অ', ঘৰতে বনোৱাটো ভাল হয় ন তোমাৰ সেইটো হলিত টো আমি খেলো সেই যিহেতু কালাৰৰ সেটো বেয়া হয় স্কিনটো বেয়া কৰে ঘৰত তে বনোৱাটো ভাল হয় কিন্তু আৰু বীটৰতো বহুত কিবা কিবি বনে। খাই পাইছেনে আৰু কিবা বেলেগ বস্তু বীটৰ?
উম, উম, তেনেকুৱাতো ভিতৰ মাছ, চালাটোৰ বাহিৰে একো খোৱা নাই।
অ', হয় নেক
তুমি খাইছানে?
আচ্ছা। অ', অ', খাইছো। মই মানে বিটৰে বনাইছিলো। মম' বনাইছিলো, বিট টো বইল কৰি ম'ম' বনাইছিলো এদিন, সেই ৰঙা-ৰঙা হয়। ম'ম'টো দেখাত বৰ ভাল লাগে কিন্তু।
অ', মই তেনেকুৱা খোৱা নাই।
খোৱা নাই নেকি? এনেই তুমি গাজৰ মানে কি কৰি খোৱা? গাজৰৰ কেতিয়াবা সেয়া হা-হালোৱা বনাই খাইছানে?
অ', গাজৰৰ হালোৱাটো খাইছো।
অ', মানে কেনেকুৱা বনাইছিলা?
এ মই বনোৱা নাই। মই এজন আলহী মানে আহিছিলে, একবাৰেই খাইছো মই গাজৰৰ হালোৱা।
অ', হয় নেকি?
এ খোৱাই নাই।
অ', অ', মইতো বনাই থাকো কেত কেতিয়াবা। অ', মই বনাই থাকো ঘৰতে কেতিয়াবা গাজৰ, সেইটোত কাজু দি দিওঁ। কেতিয়াবা ভাল লাগে। কাজু দিব লাগে, কিচমিচ, কাজু সেইটো দি কিনে মিক্স কৰি গাখীৰটো বেছি কে দিব লাগে। বহুত ভাল লাগে কিন্তু। গাজৰ আৰু এই ঘি দি ফ্ৰাই কৰিব লাগে অলপ। উম, বহুত ভাল লাগে কিন্তু সেইটো। ভাল পাওঁ গাজৰ। গাজৰ যে এনে কেঁচা খাই পাইছা নে তুমি? এনে আৰু কেঁচা কে। মানে লৈ কিনে সেই আগতে বহুত খাইছিলো এনেকুৱা। এতিয়া খাওঁ। এতিয়াতো মানে গাজৰে-গাজৰৰ চিজন নহয় চাগে এতিয়া।
অ', মই-মই খাওঁ কেতিয়াবা কেতিয়াবা।
হয় নেকি। আৰু তুমি সেই যে ৰঙা গাজৰ যে এটা থাক থাকে যে অলপ, এ নিমখীয়া থাকে যে সেইটো গাজৰ খাই পাইছা?
ৰঙা যে থাকে
উম, উম, অলপ লাম্বা-লাম্বাকে থাকে যে, দীঘল-দীঘল থাকে যে সেইটো গাজৰটো। সেইটোও গাজৰে হয় তোমাৰ। সেই বেলেগ ধৰণৰ গাজৰ হয় এইটো ৰঙা থাকে আৰু এইটো অলপ ন মানে নিমখীয়া থাকে। এইটো টেষ্টটো অলপ
হয় নেকি? সেইটো খোৱা নাই মই।
অ', খোৱা নাই নেকি? মই সেইটো খাইছিলো সেটোও ইমান ভাল নালাগে। মানে যেনেকুৱা গাজৰতো মিঠা থাকে ন, সেইটোতো অলপ কিবা নিমখিয় থাকে। সেইকাৰণে ইমান ভাল নালাগে। সেইটোৰো তোমাৰ এই বনাই গাজৰৰ হালৱা সেইটোৰেও বনাব পাৰি।
গাজৰৰ হালৱা বনাব পাৰি। উম, এইটো খোৱা নাই বাৰু।
অ', হয় নেকি? এবাৰ খাই চাবা, বহুত ভাল লাগে কিন্তু দেখা পাইছা চাগে তুমি মানে ইমান সেই এইটো মন দিয়া নাই চাগে ইমান। এ দেখা পাইছ
নাই, নাই। অ', দেখা ভাব অ', হয় নেকি? মই দেখা পাইছো চাগে কিন্তু ইমান মন দিয়া নাই। তুমি ল লক্ষ্য কৰা নাই বাৰু বস্তুটো। অ', এনে তেনেকুৱা মানে কেঁচা চব শাক যিকোনো চব্জি-তবজি খাই নহয় ভাল লাগে সেইবোৰ। কেঁচাই-কেঁচাই মানে চবাইকে খাব পাৰে। লাইশাকো
এনেকে কেচা, কি কি খাই? কি কি খাই পাইছ তুমি কেঁচা?
ল, লাই শাক খাইছো, গাজৰ খাইছো তাৰপিছত মূলা-মূলা-মূলাটো খাইছো, তাৰপিছত সেয়া খাইছো। লো, তোমাৰ কিবা এটা, এইটো তোমাৰ বিলাহী।
অ, অ, অ, বিলাহীও ভাল লাগে, কেঁচা খাই কিনা। বিলাহী মানে যেনেকুৱা, তোমাৰ সেই চালাদ বনালে মানে, বিলাহী আৰু পিয়াজ সেইবোৰ দিয়া যায় ন, কেঁচা-কেঁচা। তেতিয়া খাওঁ, খোৱা যায় আৰু এই মটৰো খাইছিলো মই এবাৰ।
অ, মটৰো খাইছো, বিনো খাইছো আৰু অ, ব এইটো লেচৰাও খাইছো, মই কেঁচা ভাল লাগে।
অহ, কেঁচা লেচাৰা খাব পাৰি কিন্তু, বিনটো খাব নোৱাৰি মানে বিনটো অলপ কেনে লাগে, কিন্তু লেচৰাটো বহুত ভাল লাগে। অ, হয়।
তিতা লাগে, কিন্তু লেচেৰা
লেচেৰাটো খাব পাৰি কিন্তু অ, কেঁচা লেচেৰা ভাল লাগে আগতে খাইছিলো মই, এনেকুৱা আমাৰ গছত লাগিছিল মানে, সেই চিঙি চিঙি ইমান খাইছ বহুত ভাল লাগিছিল, আৰু।
হয়, হয়।
কেঁচা, কেঁচা খাব পাৰি আৰু ধৰা বেছি কুমলীয়া হ'লে আৰু ভাল লাগে, কুমলীয়াটো আৰু খাবলৈ বৰ, বৰ টেষ্টি লাগে।
অ, অ, কুমলীয়া খাব ভাল পাই আৰু আমিতো জলকীয়াটো খাওৱেই কেঁচাই ভাল পাওঁ হয় নে?
অ, হয়, অ, অ, খাও মই এইটো জলকীয়া কেঁচা ভাতৰ লগত খাওৱে। আৰু এই অমিতাও খাওঁ, মই কেঁচা তাৰ, যেনেকুৱা কেঁচা তোমাৰ যে, কেঁচা অমিতা যে থাকে, সেইটোও খাওঁ।
অ, হয়। এনেই চালাদ বনাই খাব লাগে, টেঙা-চেঙা দি।
উম, উম, উম, হয়, হয়, বিৰাট ভাল লাগে, সেনেকুৱা খালে বহুত ভাল লাগে কিন্তু এইটো। আৰু তোমাৰ এনেই কেঁচা খোৱা বস্তু ত, আৰু কি আছে, আৰু ত নাই চাগে ন, তোমাৰ সেই যে তুমি ক'লা পালেং শাক, পালেং শাক নহয় মই, সেই খাইছিলো তোমাৰ সেই কি কয়, এটা লাই শাক। অ, লাই শাকৰ এই, চাটনি বনাই খাই যে, চালাদৰ নিচিনা সেইদিনা
উম, এনেই পাততো ছিগে, খাব পাৰি, ডাঙৰ- ডাঙৰ যেতিয়া। শ্বিলঙৰ লাই, শাক তা-কেইটা। অ, জেলা জলা অলপ, কি এনে বেলেগ টেষ্ট থাকে আৰু।
অ, অ, হয় বেলেগ টেষ্ট থাকে। উম, উম, হয় ভাল লাগে, সেইকাৰণে মানে খাই কিনো আৰু ময়ো ভালে লাগিছিল, দিয়া ঠিক আছে, দিয়া ভাল লাগিল, তোমাৰ লগত কথা পাতি, থেংক ইউ।
দিয়া ঠিক আছে দিয়া, ধন্যবাদ।